অ', কি কৰি আছে?
কি কৰিবা আবেলি বেলা কাম আৰু বুজিছাই
তাকে হে মই বোলো বহুত দিন হ'ল খবৰ খাতি এটাও নাই দেখাও নোপোৱা হ'লো।
অ', মই এই আবেলি বেলা মানে এতিয়া য ঠাই ঘৰ সাৰি মেলি আজৰি হৈ আকৌ গৰু আনিব লাগিব।
অ',
পুৰা নাইকিয়া পথাৰলৈ গ'ল
অ', গৰু ওচৰতে নে
গৰু এই পথাৰত এৰাল দি থোৱা আছে আনিবগে লাগিব।
অ', বাকী খোৱা বোৱা কৰিলে আবেলি?
আবেলিবেলা খোৱা বোৱা মানে চাহে খাল দুপৰীয়া ভাত খালো হ
ভাত কিহেৰে খালে?
ভাত দালি বনালে তাৰিছত চ মাছৰ চ চৰিয়া কৰিলে আৰু কেইটামান ফ্ৰাই কৰিলে। আজি চেপাত লাগিছিলে পুঠি মাছ কেইটামান ডাঙৰ ছোৱালীজনী আছিলে তাই বনালে আৰু
অ, গ'লনে আছে।
গ'ল গ'ল সিহঁতি গ'ল আজি
অ, পঠিয়াই দিলে।
পঠিয়াই দিলো।
উম হয় বাৰু সেই যে সিও এতিয়া এয়া পঢ়া শুনা কৰিবলৈ যিমান আনিলেও ভাগি নকো থাকিলে মন
মনো নাযায় আকৌ তাৰ উপৰিও হেৰি তাৰো বজাৰ আছে কালিলৈ
অ,
যায় যে এই এটা গুদাম আছে গুদামত চব্জিবোৰ থৈ যায় আকৌ সেই হেৰি এই, খুলি দিবগে লাগে। গদাম এটামান বজাতে যাব লাগিব ওদালগুৰি বেপাৰী আহে
আহ
আকৌ তাৰ বেপাৰী বিলাকক গুদামৰ পৰা বস্তুবোৰ উলিয়াবলে দিব লাগিব।
অ সিহঁতৰ মাটি ৰুই হ'ল?
হ'ল হ'ল সিহঁতৰ হাতৰ আগতে ই হ'ল
অ, সফালে বাৰু সোনকালে ভাত আপোনাৰ ৰঙালা মটৰ মাছ চয়াবিন এনেকে ভাজি বনালো তাৰপিছত ডিম আছিলে তাৰ পিছত আকৌ ভাত কেেৰেলা আলু ভাজি খাই
অ মানুহটোো কবালৈ গ'ল না
মানুহজন আজি নাই যোৱা ঘৰতে আছে বাৰ
অ
বাকী আপোনালোকৰ খেতি বাতি
খেতি অকমান হ'ল ৰাজি আকৌ ওচৰ বোৱাৰী এজনী ৰুবলৈ গলো
অ
তাৰ পাছত তাকে ৰুই মেলি আহি পেলাই ৰাতিপুৱা সোনকালে গ'লো চাৰিটাতে গ'লো গৈ আহি তোমাৰ তালৈ ঘৰ পালোহি প্ৰায় ইটো সিটো কৰি মেলি গা পা ধুই অহালে চাৰে নটা মানেই হ'ল তাৰ পাছতে ভাতকিটাা খাক অকমান জীয়াম বুলি ভাবো তেনেই মানে জীয়াবলে নহল এই আলহীও আহিলে ছোৱালিহতও যাবলৈ ওলালে তেনেকে সিটো সিটো কৰি থাকো তেনেই থাকো লাগিলে মই এতিয়াহে বিচনাখনত পৰিছো অকমান দা উম এতিয়া আকৌ হে তাতে এই সেই মানুহ ঘৰ ৰাতিপুৱাই গজা খুৱাই দিলে
অঁ
এ মানে গেচি নে ফেচি নে জানো মোৰ হেৰি ই ইানুহ গাটো ভাল লাগি থকা নাই মানে
অ হ'বও পাৰেি যে এই কি বুলি কয় এনেও কব নাই নহয় আজিকালি
অ কিন্ত মানে এইৰিফন বহত য যে
ফাইনত ভজা বস্তুহে
ৰাতিপুৱা খালী পেটতে পৰিছে আৰু
উম আৰু গজাততো গজাই গজাতকো আৰু গজাতকৈ এই বেইন কি বুলি কয় বেইন চেটবিলাক মানে বন চন বিলাক খালেও হয়।
অ', ব হে বনো খাইছিলো বাৰু।
অ', মানে কি হয় সেইবিলাক মানে আপোনাৰ এই পাকেটত ভৰাই থোৱা বস্তু যে।
উম, গেছ গেছটো মাৰি দিয়ে।
উম, ময়ো আজি পথাৰলৈ গৈছো ৰাতিপুৱা চাৰিটা বজাতে আপোনাৰ।
উম, অ' টেবলেটো নাই মানে। আনিবহে লাগিব এতিয়া সেইবোৰ মানে অকণমান টেবলেট চেবলেটনো আনিয়ে থ'ব লাগে হ' সেই পতককৈ অসুবিধা নহয়।
লাগে আজিকালি মানুহৰ পুতকে গেছ হৈ অ'।
পথাৰত থাকিবলৈ বৰ ধুনীয়া হৈছিলে পায়।
অ', আজি
মোৰ যে স্বাস্থ্যতটো ভাল হোৱা তেনে মই আগৰ মানে আগতে আমি ৰাতিপুৱাই যাওঁ এনেকুৱা বতৰত দিনটো থাকোঁ মানে। খোৱা বোৱা চব পথাৰতে হয় আৰু।
উম।
এতিয়া আকৌ খাদ্যও নাই তোমাৰ তেজপানীও নাই আৰু।
আজিকালি চব সাৰ দিয়া।
উম, পৰি আহিবা না চৰি আহিবা।
উম, আজিকালি একো বস্তু বোৱেই খাব নাই এতিয়া দালিকেইটা আপুনি দালিকেইটাও মেডিচাইিন দিয়েই ৰাখে।
অ', সেইো এয়ায়া মচুৰডালে মেনেও বিষ কোবৰ কাৰণে বেয়াই।
উম। এতিয়া নাখালেও নহয় নেখালেও নহয়।
আহ।
সেইবিলাকে খাবই লাগে খাবনো কি?
এ উপায় নাই ভাত খোৱা সমস্যাই হৈছে। মোৰ এই ইয়াতে পাচলি কেইটামান লৈ আহিছিলে ছোৱালীহঁতে। এতিয়া আকৌ পাচলিখিনি খাই থাকিলেও তোমাৰ বোৰ ৰাসায়নিক সাৰ দিয়া তোমাক মানে উম ভয় লাগে। মোৰ বৰ সেই কিনা চব্জিবোৰ খাবলৈ।
উম, সেইটো হয়েও।
একাধিক ক্ৰমে।
উম।
মই চ মানে কিনা চব্জিটো নাখাওঁৱ প্ৰায়। কীয়া কচু থু সেইবিলাক বিলাহী হে খাওঁ।
এতিয়া আমাৰে আজি বজাৰৰ পৰা আনিছেগে এতিয়া আপোনাৰ ভোল কিবা পটল কল হেৰি জিকা সেইবিলাকো চব সাৰ দিয়াই।
উম, কিমান বা দামবিলাক
দাম আপোনাৰ কেজি চল্লিশ টকাকে।
এ ইমান বেছি দাম নহয়। পাচলি কিনি খাবও নোৱাৰি। আমাৰ সেই জোনাহটোৱে বজাৰতে মানে হেৰি থাকে যে। দাম বোৰ কমিলে লৈ থয় আকৌ। লৈ পেলাই লৈ আহে। এতিয়া মই দাংবদীবোৰ হেৰি কৰি মই কৈছো এইবোৰ সাৰ দিয়া দাংবদী। কোবা পৰাও গেলি নাযাওঁ গেলি গৈছে মানে।
উম পটলৰ হেৰি কি বুলি কয় আপোনাৰ পটলৰ উ'। এই বেয়া হৈ যায় তাতে গম পায় সাৰ দিয়া নে নিদিয়া এনেই আপুনি ঘৰ পাচলি এটা থৈ দিয়কচোন।
এই গছৰপা চিঙি অনা বস্তুতটো সমান কেতিয়াও টেষ্টি নহয়।
উম'।
গছৰ পৰা চিঙ আনি পেলাই বনাই চাবাচোন সেইটো ত খাদু বেলেগ তুমি চাৰি পাঁচ দিন বা আকৌ কিনি অনা পাছত তেজটো বেলেগ চাচোন।
হয় হয়।
আজি তাকে ভাকেলা তিনিটা চিঙি আনি থৈছো গধূলা বোলো। সেইকেইটাহে ভাজিম আৰু আলু অকণ দি পেলাই।
আমাৰ হেৰি মোৰ ঘৰলে গলে ভাতকেৰেলা ওলাই বাৰু ভাত কেৰেলাত কালি এতিয়া মা আহিছিলে চ সনা পাঁচটা লৈ আহিছিলে
আহ।
আৰু ভাত কেৰা বস্তুত আপোনাৰ পিটিকা কৰি খাবলৈও ভাল গৰম তেল অকণ দি। মিঠি গুটি চুটি গুটি দি আকবাৰ ভাজি খাবলৈও বেয়া ভাল।
উ'।
বাকী ৰাতিকে ভাত পানী কিহে বনাব?
হয়। ভাতকেৰেলা তিনিটাছে আলু দি ভাজিম তাৰপাছতে আকৌ দালি অকণমান বনাম আৰু
হয় অ',। সুধিবলৈও উপায় নাই আজিকালি
ন নাই
নাই নাই কি বনাব কি কৰিব বুলি
না চব মাহ মানে সেই বৰষুণ দিলে ওলাই বৰষুণ নি ন োলায় আৰু আজিকালি পথাৰত তোমাৰ ট্ৰেক্টৰে হাল বাবলৈ ললে মাছে ভয়তে পলাবলেহে ললে আৰু মাছ টাান ওলাই হাল বালে লগে লগে আকৌ হাল বাব ইমান ডাঙৰ ডাঙৰ ডাঙৰ পুঠি মাছ ওলাব
উম হয়েতো আজিকালি পাবলৈ নাই
নাই না লৰাটো ঠিকে আছে ন
লোৱা ঠিকে আছে অ বাকী আপুনি গামোচা লগাইছিলে নহয় নাই অহা নাই অহা
আামোচা অকাকৈ ফুলটো বাচি হল তাৰপাছতে এতিয়া উৰিিয়াব লাগে মানে এলাহ আহিছে অকনমান অলপ ফুৰি লওঁচোন মানুহ এলাহে প্ৰধান সধটোো জান নাই
উম সেইটো হয়েই আৰু হেৰি নহয় কি বুলিো কয় আৰু পথাৰ এনে পথাৰ নগলেও কথা নাই পথাৰলৈ গ'লে খেলাহ লাগেও
অ ঘৰত থাকে ব ইমান এলাহ নেলাগে ৰাতিপুৱাৰ পৰা দেখোন তাঁতখনতে ব্যস্ত হৈ আহো
উম উ মই এতিয়া পথাৰলৈ গৈ এতিয়া খোজিয়োকে আহিবানে পিঠ বিলাক ইমান বিষাইছে
তলৰ মাটিবলাক পিছল উম
ভৰি দিওঁ এঠাইত পাইগৈ ঠাইত আৰু বহুত বহুত বহুত সোমাই নহয় সেইফালৰ মাট বিলাক
আহম আমাৰ ইফালে ইমান বেয়া নহয় বাৰু ভালেই মানে ইমান পিছল নহয় ৰুবলৈ ভাল হয় আমাৰ এই চডে বোকা খিনি
ভাল কিন্তু এই তাত সিফালে যে বহুত সোমাই ৰাম মানে আপুনি ইয়াত ভৰি দিলে কিমান মানত পায়গ পিছল খাই বাকী গামোচাাকেইখন কাটিলে আহ
খছিল
কি কৈছে হেল্ল' হেল্ল' শনিয়ে প নাই অ এতিয়া শুনিছো অই খৰিচাহ অকমান বনাইছিলে বাবাই তাৰ পিছত মই বনোৱা পিজ্জাখনে ঘৰত হেল্ল'
খইচা বনাইছিলা